হেল্ল
অ কোৱা
অহ কি কৰি আছা এ?
ঐ এনেই আছো ৰবা বাহিৰতে অলপ বহি আছো। তুমি কি কৰি আছা?
এ মই তোমাৰ আছো ৰবা ইয়াতে ঘৰৰ ভিতৰতে এনে বহি আছো বাকী খবৰ পাতি ভাল
খবৰ পাতি ভালে দিয়া। পিছে, তুমি বোলে কালি গাঁৱত যাবা হে হয় নেকি?
অ',। গাওঁত যাম ৰ'বা কালি, মানে আমাৰ গাঁৱত আৰু এনেই আৰু যাম আৰু ফুৰিবলৈ যাম আৰু
অ',। কি মানে হেৰি, কি কিহৰ কাৰণে যাবা কিবা আছে নেকি গাঁৱত, নে এনে যাবা আৰু?
এই থকাটো আছে ৰ'বা তোমাৰ, এই মানে পালনাম হয়। অনুষ্ঠান পালনাম বুলি এটা অনুষ্ঠান হয় মানে গাঁৱৰ এটা নামঘৰ আৰু আহ, সেই নামঘৰটোত মানে ধৰ্মীয় অনুষ্ঠান এটা পালন কৰা হয়। সেইটোৱে তাকেই যাম আৰু
অ', ঠিকে ঠিকে আছে বাৰু। পিছে, এতিয়া কিবা কৰি আছানে? এনে অলপ কথা পাতিব পাৰিবা।
অ',। আছোঁ, আছো এনেই আছোঁ দিয়া কোৱা। কি হৈছে কোৱা, কিবা ক'বা নেকি আৰু কথা আছে নে কিবা?
কথা মানে, এই মই অলপ এটা বিষয়ৰ ওপৰত মানে বস্তু এটা চাই আছিলো তো তাৰে বিষয়ে কথা অলপ কোৱাব লাগিছিল।
কোৱাচোন কি বিষয় বা ময়ো অলপ শুনো তোমাৰ মুখৰ পৰাই।
বিষয় মানে, এই মানে বিষয় মানে তোমাৰ সমস্যা এটাৰ বিষয়ে তোমাৰ এইটো আমাৰ যে নিবনুৱা সমস্যাটো বৰ্তমান সময়তো জানায়ে। কিমান নিবনুৱা সমস্যা তোমাৰ দিনক দিনে বাঢ়ি যায় আছে। ত' সেই বিষয়ে মানে মই অলপমান, এই তোমাৰ আজিকালি ডকুমেণ্টেৰী থাকে নহয়, তাকেই সেইবিলাক চাই আছিলোঁ। ত' এই সমস্যাটো মানে তোমাৰ বছৰি বছৰি যিটো হাৰত বৃদ্ধি হৈ আছে ন, বহুত মানে যথেষ্ট সমস্যাৰ বিষয়ে আৰু ক'বলৈ গ'লে।
এইটো বাৰু হয় দিয়াচোন। মানে, আমাৰ যিটো হাৰত এই যিটো আমাৰ নিবনুৱা সমস্যা আছে সেই নিবনুৱা সমস্যাটো যি ধৰণে আৰু বৃদ্ধি পাবলৈ ধৰিছে ন'। এইটো কিন্তু আহ, ৰাজ্যখনৰ লগতে কিন্তু গোটেই দেশখনৰ এটা মানে ডাঙৰ সমস্যা আৰু ক'বলৈ গ'লে। তোমাৰ ধৰি লোৱা এই যিবিলাক আমাৰ উঠি অহা যুৱক যুৱতী আছে তেওঁলোকে নিজৰ ভালদৰে মানে জীৱিকা নিৰ্বাহ কৰিবলৈ কাম নাপায়। বা তেওঁলোকে এনেই ঘৰত বহি থাকে। বা তোমাৰ এই নিবনুৱাৰ দৰে পৰি থাকে, তেতিয়াহ'লে দেশৰ যিটো উন্নতি সেই উন্নতি চোন নহবই মানে, এ ধৰি লোৱা জাপান হওক বা আমেৰিকা হওক বা অন্যান্য যিবিলাক ডাঙৰ যিবিলাক দেশ আছে, সেই দেশ-দেশবিলাকৰ যিটো মানুহৰ আহ, উপাৰ্জন কৰা ক্ষমতা সেইটোতো বহুত বেছি তেওঁলোকৰ। বা যিটো উপাৰ্জন কৰা ধন সেইটোও তেওঁলোকৰ বহুত বেছি। সেইকাৰণে তেওঁলোকৰ যিটো দেশৰ উপাৰ্জন বা দেশৰ যিটো ইকনমী, সেইটো তেওঁলোকৰ বহুত বেছি। ত' যদিন আমাৰ দেশত আৰু বা আমাৰ ৰাজ্যখনতে ক'বলৈ গ'লে যদিন নিবনুৱা সমস্যা বেছি হ'ব বা নিবনুৱা সমস্যা যিটো বৃদ্ধি হ'বপ হ'ব। তেতিয়াচোন আমাৰ ৰাজ্যখনৰ যিটো উপাৰ্জন বা ইনকাম বুলি কয় ইকনমী সেইটোচোন দিনক দিনে কমি আহিব। যিবিলাক তোমাৰ বাহিৰা যিবিলাক কোম্পানী আছে, সেইবিলাকোচোন আমাৰ ৰাজ্যত বা তোমাৰ আমাৰ দেশ মানে সেই কোম্পানীবিলাক বহাব নিবিচাৰিব বা তোমাৰ যদি ধৰি লোৱা, নিবনুৱা এনেকুৱা হয় আৰু মানে কাম কৰিব নিবিচাৰা বা তোমাৰ নিবনুৱা কিয় হয়নো কাম কৰিব নিবিচাৰা নহয় ন। নিবনুৱা হৈছে তোমাৰ কামৰ অভাৱ। মানে, ধৰি লোৱা নিবনুৱা হোৱাৰ কাৰণ আৰু মই ভাবোঁ এই যে, প্ৰত্যেকটো ল'ৰা ছোৱালী তোমাৰ এই চৰকাৰী যিটো চাকৰি আছে, সেই চাকাৰী কে যদি আশা হৈ থাকে নিবনুৱা সময়য্যা নাবাঢ়ি কিনো বাঢ়িব কোৱাচোন তুমি। মানে নিবনুৱা সমস্যাটো বা-বাঢ়িছে কিয় কাৰণ আ, যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে বা আমাৰ যিবিলাক যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলে মানে যিটো কষ্টৰে কৰা কাম বা যিটো তোমাৰ নিজেই মানে কৰা কাম সেইটো কৰিব মানে বহুতেই নিবিচাৰে দিয়া। এ ধৰি লোৱা তোমাৰ অ' পঢ়িলে পঢ়াৰ পিছত তোমাৰ ডিগ্ৰী কৰিলে তাৰপিছত তোমাৰ ঘৰত এনেই বহি থাকে বা তোমাৰ চৰি কিবা আহিছে সেইটোত মানে এপ্লাই কৰিব চাকৰি কৰিব অকল চৰকাৰী চাকৰি কৰিব বেলেগ একো নকৰে তোমাৰ। ত' সেইকাৰণে চাগে মোৰ মতে নিবনুৱা য সমস্যা সেইটো অলপ বৃদ্ধি পাইছে দিয়া। বাকী তোমাৰ আমাৰ ক'ব গলৈ' আৰু যিটো তোমাৰ ধৰি লোৱা আমাৰ চৰকাৰেও চৰকাৰেও তোমাৰ যেখিনি দিব লাগে সেইখিনি দিব মানে পৰা নাই আৰু অ' আমাৰ ল'ৰা ছোৱালী বা আমাৰ যুৱক যুৱতীসকলক। ত' মই ভাবোঁ যে আমাৰ যিটো ছিষ্টেম আছে বা আমাৰ যিখন চৰকাৰ আছে এই চৰকাৰে তোমাৰ এই বাকীখিনি বস্তু চাব লাগে আৰু তেতিয়াই তোমাৰ আমাৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো মানে ভালদৰে বজাই থাকিব বা আমাৰ যিটো তোমাৰ আগৰ আই লগা আগন্তক প্ৰজন্ম আছে সেই প্ৰজন্মটো ভালদৰে জীৱন কটাব পাৰিব যেতিয়া তোমাৰ আমাৰ এই নিবনুৱা সমস্যাবিলাক কমিব। সেনেকৈতো আমাৰ যি দেশ বা ৰাজ্যখন মানে উন্নত হব ন এনেইতো তোমাৰ এনেকে হৈ থাকিব আৰু নিবনুৱা সমস্যাই দেখা দিব পৰা এনেকৈ বহি থাকিব। বাকী তুমি কি ক'বা এই নিবনুৱা সমস্যাৰ বিষয়ে?
মই মানে এই তুমি যে কথাটো ক'লা যে তোমাৰ ধৰা এটা চাকৰিৰ পিছফালে চৰকাৰী চাকৰিৰ পিছফালে তোমাৰ বেছিভাগ ল'ৰা ছোৱালী লাগি থাকে সেইটো বাৰু হয় কাৰণ কি কৰে আজিকালি ল'ৰা ছোৱালীয়ে এতিয়া তোমাৰ ধৰা ডিগ্ৰীটো পাছ কৰিব। বা দশম বা দশম শ্ৰেণীৰ পাছ কৰাৰ পিছত তেওঁলোকেতেতো কলেজত লয় তোমাৰ এডমিশ্যন কলেজ পাছ কৰি তোমাৰ ডিগ্ৰী কৰিব ডিগ্ৰী হোৱাৰ পিছত সকলোৱে ভাবে যে যিবিলাক আমাৰ চৰকাৰী পৰীক্ষা আছে সেইবিলাকৰ ওপৰত আমি আগভাগ ল'ম বা সেইবিলাক দিম সেইবিলাক দি কিনে মানে ভালটা চাকৰি ল'ম। কিন্তু সেই চিন্ত ধাৰা যিটো ধৰা ডিগ্ৰী কৰি ভাল এটা চাকৰিৰ কাৰণে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰিম সেই চিন্ত ধাৰাটো তোমাৰ এজনৰ নহয় ন সেইয তোমাৰ লাখ লাখ ল'ৰা ছোৱালীৰ এতিয়া অসমৰ কথা ক'বলৈ গলে তোমাৰ যদি এনেকুৱা হয় তোমাৰ দহ হাজাৰ যদি চাকৰি থাকে সেই দহ হাজাৰ চাকৰিৰ বাবে পাঁচ লাখ দহ লাখ সেনেকুৱা ল'ৰা ছোৱালীয়ে মানে আহ তোমাৰ মানে আবেদন কৰে আৰু পৰীক্ষাটো দিবলৈ ত' সেই ক্ষেত্ৰত ভাবিব লগা কথা কাৰণ তোমাৰ যদি দহ হাজাৰ চিটত দহ লাখ আবেদন থাকে তোমাৰ মানে ধৰি লোৱা এক পাৰ্চেণ্ নহয় বুলি ক'ব পাৰি আৰু ইমান কম সংখ্যক চাকৰি পোৱা যায় ত' বাকী যিবিলাক নিৰান্নব্বৈ শতাংশ বা নব্বৈ শতাংশ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰিব। তেওঁলোকেতো কিবা কৰিবই লাগিব কিন্তু তেওঁলোকে ধৰা হয়তো সেই সময়ত তোমাৰ যিবিলাক প্ৰাইভেট চাকৰি থাকে সেইবোৰৰ মাথা মাৰিব পাৰে কিন্তু তেওঁলোকে সেইবোৰ মাথা নামাৰি ভাবে যে এইবছৰ নহ'ল ঠিক আছে, অহা বছৰ আৰু দিম সেনেকুৱা চিন্তাধাৰা সেনেকুৱা চিন্তাধাৰা ৰখাটো বেয়া নহয় সেইটো ৰাখিব লাগে কাৰণ চেষ্টা কৰিলে পোৱাতো একো টান নাই বাৰু পুৱা যায়েই। কিন্তু সেই তুমি যিটো ধৰা তুমি নিজে যদি এতিয়া মই যদি কওঁ আৰু মোৰ চিন্তাধাৰা হিচাপত তে মই যদি তোমাৰ এটা চৰকাৰী চাকৰি মোক লাগে মই চেষ্টা কৰিম যদি এবাৰ হয় ঠিক আছে যদি দ্বিতীয়বাৰ মই চেষ্টা কৰিব লাগে তেতিয়াহ'লে মই আগতীয়াক কে মানে আৰু এটা পৰিকল্পনা কৰি থৈ দিম মানে ধৰা মই এটা কামো কৰি আছো চ প্ৰাইভেট কামো কৰি আছো তাৰ লগতে চৰকাৰী চাকৰিৰ বাবে চেষ্টাও কৰিছো সেনেকে কৰিম কাৰণ সদায়তো তুমি এই এনেতো পৰীক্ষা কিবা এটা দিব দিলে তাৰ কাৰণে পৰিকল্পনা কৰিব লাগিব আৰু পৰিকল্পনা বা পঢ়াৰ কাৰণো পইচা লাগে সেই পইচা তুমি সদায় মাৰ দেউতাৰ পৰা খুজি থাকিব নোৱাৰে ন যদি নিজৰ এটা খৰচা উলিয়াব পৰা মাধ্য ম হয় তেতিয়া মানে তুমি যি ইচ্ছা যি পৰীক্ষা দিব বিচাৰিছা জীৱনত সকলো পৰীক্ষা দিব পাৰিবা ত' মই ভাবো এনেকুৱা ধৰণৰ কিছুমান চিন্তা ধাৰা মানে বৰ্তমানৰ যি টো প্ৰজন্ম তেওঁলোকৰ মানে বহুত কমে দিয়া আৰু যদি পইচাৰ কথা কওঁ যে সৰু সুৰা কাম কৰিবলৈ আজিকালি ল'ৰা ছোৱালী এইটো বেয়াই পায় মানে এতিয়া বাহিৰৰ দেশত চাবা তেওঁলোকে স্কুলৰ পৰাই মানে বাহিৰা খৰচ উলিওৱা আৰম্ভ কৰি দিয়ে কিন্তু আমাৰ ইয়াত মানে সেই সেই যিটো সুবিধা বা সেই যিটো টো স্বভাৱ সেই স্বভাৱতটো তুমি ছাত্ৰ ছাত্ৰীৰ মাজত দেখা নোপোৱা হয়তো সমাজৰ ভয়ত তো সেনেকুৱা হ'ব পাৰে আৰু
অ' সেইটো হয় দিয়াচোন তোমাৰ আহ মানে তুমি ক'লা যে যিটো আমাৰ আহ যিটো যুৱক যুৱতী আছে সেই যুৱক যুৱতী ধৰি লোৱা যিটো নিজে আৰু নিজে উঠি আহিব লাগে ন কাৰণ তেওঁলোকে যেন ধৰি লোৱা এনেই চৰকাৰী চৰকাৰী আশাত বহি থাকে তেতিয়াতো তেওঁলোকৰ সেই নিবনুৱাই হৈ থাকিব ন'। ত' মই ভাবো আৰু আমি চৰকাৰী চাকৰি কৰাৰ লগতে বা তুমি চৰকাৰী চাকৰি কৰাৰ মাথা মৰাৰ লগতে আহ চোৱা চবেইটো তোমাৰ চৰকাৰী চাকৰি নাপায় ন মানে চৰকাৰেটো গোটেই মানুহকে চৰকাৰী চাকৰি দিব নোৱাৰে ন' তো মানুহে তোমাৰ সেয়ে আৰু তুমি ক'লা যে সৰু সৰু ব্যৱসায় হওক বা তোমাৰ প্ৰাইভেট কোম্পানী হওক বা তোমাৰ আৰু নিজা নিজা যিবিলাক হাতে কামে আৰু যিবিলাকে জানে আৰু ত সেইবিলাকে মানে ওলাই আহ নিজৰ কাম খিনি কৰি নিজৰ যিটো উপাৰ্জন সেই নিজৰ উপাৰ্জনখিনি কৰিব লাগে বাকী মই ভাবোঁ আৰু এই নিবনুৱা হোৱাৰ আন এটা কাৰণ আৰু এই যিটো মানুহৰ দক্ষতাৰ অভাৱ এ ধৰি লোৱা মানুহ এজন দক্ষ নহলে কেনেকেনো এই পৃথিৱীখনত চলিব বৰ্তমান সময়ত কোৱাচোন। মই ধৰি লোৱা সিসকল কিতাপৰ যিটো জ্ঞান সেই কিতাপৰ জ্ঞানটোৱে বা তোমাৰ যিটো পঢ়ি শুনি যিটো পাছ কৰা পৰীক্ষা সেইবিলাকতে মানে আহ পাৰ্গত বা সেইবিলাকে পাৰে তাৰ বাহিৰে বি যিবিলাক মানে দক্ষতা থাকিব লাগে বা যিবিলাক অ কথা বা গুণ থাকিব লাগে সেই বিলাক নাথাকিলে এখন তোমাৰ আহ যিটো সমাজ আছে বা এখন তোমাৰ যিটো বৰ্তমান প্ৰতিযোগিতামূলক যিটো সময় সেই প্ৰতিযোগিতামূলক সময়তনো কেনেকৈ মানে থাকিব পাৰিব নু নিবনুৱা হয় থাকি যাব। তো মই ভাবোঁ আৰু আমি এই চাকৰি বা এইবিলাক কাম কৰাৰ লগতে আমাৰ যিটো নিজৰ এটা দক্ষতা ত' জানাই তোমাৰ সকলোৰে নিজৰ নিজৰ কিবা এটা হ'লেও তো দক্ষতা থাকিব ন' সেই দক্ষতাটো মানে আমি বিচাৰ কৰি কিনে সেই দক্ষতাৰ ওপৰতে যেন আমি ভালদৰে কাম কৰোঁ বা তোমাৰ সেই দক্ষতাৰ ওপৰতেই যেনে ভাল কষ্ট কৰো বা সেই দক্ষতাটো আমি আৰু ভালকে শিকিবলৈ তোমাৰ যত্ন কৰো তেতিয়াহ'লে আমি এই যিটো নিবনুৱা এই নিবনুৱাই থাকিব নালাগে। সেয়ে আৰু মই ভাবোঁ যে এই নিবনুৱাবিলাক আমি যিমান পাৰোঁ চৰকাৰৰ লগত মানুহ বিলাকো কমাব লাগে বাকী তোমাৰ নিবনুৱা সমস্যা থাকিবই দিয়াচোন আমাৰ যিহেতু জনসংখ্যাও বেছি। জনসংখ্যা বেছি হোৱাৰ কাৰণে আমাৰ যিটো নিবনুৱা সেই নিবনুৱা বাঢ়িব তোমাৰ সেয়ে দিয়া। বাকী হ'ব দিয়া নহ'লে আজি আৰু পিছলৈ আৰু কেতিয়াবা কথা পাতিম এনেকয়ে। কাৰণ যিহেতু আমিও এতিয়া নিবনুৱা হৈছো দুই। মানে এতিয়া আমি পঢ়ি আছো যিহেতু পঢ়াৰ পিছত আমিও কিবা এটা কৰিব লাগিব। বাকী হ'ব দিয়া নহ'লে আজি।
অ' দিয়া হ'ব দিয়া পিছত এই বিষয়ে কথা পাতিম আৰু ভালকে কেতিয়াবা।
অ' হ'ব দিয়া।